হেল্ল' কত আছে।
অঁ ইয়াতে আছোঁ অঁ এই মোৰ। নাইন হাণ্ড্ৰেড ছেভেণ্টি থ্ৰী হৈ আছে।
অ অ ঠিকে আছে।
ভালে হৈছে বাৰু।
ভালে হৈছে বাৰু উ বাকী আজি। এ মাটিৰ সেই গছবোৰ কাট।
অ কাটিছে বুলি কৈছে। এতিয়া মই যাবই পৰা নাইচোন মই সন্ধিয়া সময়ত গ'লে মানে তাত সোমাই যাব লাগিবগে। কাটিব বাৰু সিহঁতে জে চি বি লগাই পেলাই খান্দিবতো। দেৰি হ'ব বাৰু অলপ।
মানে গোটেই খান্দিব নে কি তহিলং কৰি দিব আৰু
খান্দিব অঁ গুটেইটো মাৰিব অ কাটিব। কিছুমান কৰৰত লগাই কাটিব চাগে জেচিপি লগাই তলৰ পৰা উঠাব লাগিব যে।
অহ।
য চফা কৰিব আৰু চাফ চিকুণ কৰি তাত বাগান কৰিম দেই মই মানে ভাল এটা। কৰিম বস্তু এটা মই মানে এইবোৰ ফাৰ্মিং। বহুত ধুনীয়াকে তাত মানে। এতিয়া লগাব পৰা তেনেকে লাও লগাব পাৰি লাও মানে চুৰি হবও পাৰে কিন্তু দেই তাত মানুহ নাথাকিলে
সেইকাৰণে থাকিব পা ঘৰ বনোৱা হবই ন থাকিব পাৰিব আপুনি
চাৰিও ফালে এ কি এইটো তামোল গছ ৰুই দিম
অ তামোল গছ আমাৰ ঘৰত পাব পুলি
তামোল গছ ৰুম তাৰপিছত নেমু লগাব লাগিব মাজে সময়ে আকৌ মাতি পেলাবই লাগিব বাৰু ওখ কৰিব লাগিব আমি মাটি পেলালে কমেও তিনি ফুট মান ওখ কৰিম দেই তিনি চাৰি ফুট ওখ কৰিবই লাগিব তাত নদী এখনো আছেটো বাই চান্স কেতিয়াবা বৰষুণৰ পানী বেছি হৈ গ'লে পানী সোমাই যাব পাৰে এনেই উঠাবই লাগিব মানে তাত কি হয় মানুহ প্ৰতেক ঘৰ সোমাওতে সদায় মাটি বহুত ওপৰ কৰিব লাগে নহলে পাছত মানুহ আহি যায় পাছত মানুহ আহি যাব সিঘৰে মানে মাটি পেলাওতে আমাতকৈও ওখ কৰি দিয়ে আকৌ নেক্সট টোৱে সোমাই আকৌ তাতকৈ অলপ ওখ কৰি কৰি কৰি এই ফাৰ্ষ্টত যিবিলাকে আহে সিহঁতৰ ভেঁটিটো তলত মানে নামি ডবি থাক ডবি থাকে
অ অ মাটি পেলাব লাগিব কিমান যাব
উ এইটো তুমি কোনটো নাম্বৰত মোক ফোন কৰিছা নাইন ছিক্স চেভেন এইট নে
হয় সেইটো নাম্বাৰে
অ অ
অহ
সেই তেনেকে মানে
উম
উ
বাকী
বাকী এইটো কাৰণে আমি তাত বাউণ্ডাৰী টো ধুনীয়াকৈ ভেৰি ল'ম ভেটি ল'ম এইেটো তাতে বাঁহ আছে তো এইটো কাৰণে মই যাম বুলি ভাবিছো বা মানে কেলে জানো থাকিব মন তাত দুজোপা মানে দুজোপা বাহ গছ ৰাখিব লাগে আৰু দেই এ এইটোৱে মানে সিহঁত থৈ দিব থৈ দিব লাগে এনে সিহঁতে লোকচান কৰি থকাতকৈ
তেনেহে সিমান বাহ আৰু কোনে কিনিব তাতকে আমাক অক মান বেৰ আমাৰ বেৰ লগাব লাগে থৈ দিবলৈ ক'লে থৈ দিবচোন
দুটা দুটামান ৰাখি দিলে হ নহলে বাহঁ কিনোতে যাব বহুতখিনি আৰু অনা নিয়া গৈ বহুত জামেলা এইবোৰ দূৰৰ পৰা আনিব লাগেতো ওচৰবোৰতো নে বিক্ৰী চাগে
সেইটো কাৰণে
বা মানে বেৰ চেৰ এনেও ঘৰ বনাবই লাগিব বেৰ চেৰ বনাবলৈ তাৰে পৰা পোৱা হলে ভাল আছিল
উম তেতিয়াতো বহুত বেটাৰ এনে গছ গছনি থাকিবই লাগে বাৰু যিকণ গৰম দেই তে তাত মানে গছ গছনি ৰুবই লাগে জোপোহা তেনেকে বাহঁ গছটো বেষ্ট আৰু দেই বাঁহ গছে মানে তাত পানীও‌আছে তো মানে কি চিন্তা নাই মানে যেতিয়া থাকে তেতিয়া সেই ওচৰে পাঁজৰে মাই নদীও কঢ়াই নিব নোৱাৰে গৰা খহি নাযায় লগতে পৰিৱেশটো ঠাণ্ডা হৈ থাকে এনে পাত চাত বোৰ বেয়া হ'ব পাত চাত বেয়া হ'লে কি হ'ব তাতকৈ মানে বেটাৰ কৰে সিহঁতে ভাল কৰে আৰু
আৰু ঠাণ্ডাও হয় বাঁহ গছৰ বাঁহ গছ থাকিলে সেই চাইডে চাইডে মানে সেই ওচৰৰ ওচৰত যে পুখুৰীৰ নদীৰ ওচৰৰ ওচৰত মান মানে এ গৰাৰ ওচৰত ৰুই দিব লাগিব বা
ৰুই দিব লে
তেতিয়া আৰু খহনীয়া নহয় আৰু নহ
অ দুটাই মানে চাৰিজোপা মান দুজোপা দুজোপাকে মানে ইচ্ছামতে কাটি কাটিব পৰাকে আৰু তেনেকৈ ৰোই দিব লাগিব
এনে বা মানে
এই বাহটো থাকিলে বহুত খিনি ভাল ত পাকঘৰ এটা চুকত বনালেও ভাল বিভিন্ন ধৰণৰ বস্তু বনাব পাৰে আৰু চব্জি খেতিতটো লগাব পাৰে এই বাহঁ গছটো বহুত জৰুৰী মানে বাহঁ থাকিলে ইমানেই বস্তু বনাব পৰা যায় নহয় মানে ক'ব নোৱাৰে বহুত প্ৰফিট আছে বহুত প্ৰফিত মই বাঁহ গছ মানে কি মই যে ক্লাছ ছিক্স মানতে বাঁহ গছ ৰুইছিলোঁ গম পাইছানে ক্লাছ ছিক্সতে ৰৈ পেলাই মানে বহুত ডাঙৰ হৈছিল তাৰ পৰাই ঘৰ চৰ বনাই গোটেই বাশুডাৰী ভেটি মই লোকৰ তেনেকৈ আমাৰ মাটি নহ'লেও মানে বেলেগৰ মাটি লৈ পেলাই আমি চব্জি খেতি কৰোঁ খেতি বাতি কৰো তেনেকে মানে আৰামত চলিব পাৰি পাৰিছিলো এতিয়া মই কাটি দিয়াৰ কাৰণে বহুতো অসুবিধাত পৰিছো গম পাইছা নাই সেইটো কাৰণে যেনেকে হলে মোক বাহঁ এতিয়া ৰুলেও আকৌ ছবছৰমান লাগি যায় মানে পাঁচ বছৰমান লাগে কাটিবলে। ছবছৰ পাঁচ বছৰতহে তাৰ পূৰত হয় ধুনীয়াক কাটিব পৰা হয়
হ'লেও ৰই দিব লাগিব তাতে বাহ
উম ৰুই দিম ৰুই দিম মইতো বাঁহাগছ একদম মোক লাগেই মই মানে বেলেগ বেলেগ ধৰণৰ কাম কৰি থাকোতো এনে থাকিব নোৱাৰো বাহ গছবোৰ থাকিলে বিভিন্ন ধৰণৰ আচবাৰবো বনাব পাৰি ঘৰৰ
আঁহ পাৰি।
তেনেকে মানে কৰতেৰে আজিকালিতো সঁজুলিবোৰ লগা সঁজুলিবোৰ আছেতো বনাবলে মানে বিভিন্ন ধৰণৰ দি পেলাই চকী টেবুল তেনেকে বনাব পৰা যায়
অঁ পাৰি পাৰি এই ভুলুকা বাহ যে ভুলুকা বাঁহ ৰুব পাৰি
উম ভুলুকাটো বহুত ডাঙৰ হৈ যায় আকৌ। মানে বেছি জংঘল হক কৰি দিয়া। কিন্তু এই ওচৰত। ভাল হ'ব তাত যে এই নদীৰ কাষত ৰুই দিলে কিন্তু জীৱনত তাত কঢ়াব নোৱাৰে আৰু
ভলুকাবাঁহ ৰুই দিব
গাইড বান্ধ দিয়া নিচিনা অঁ গাইড বান্ধ দিয়া নিচিনা হ'ব আৰু
তাতে হল এই বাৰিষা টাইমতে ৰুব লাগিব গম
ৰুলেতো এতিয়া আৰু এতিয়া সময় গল লাগে ফেব্ৰুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত ৰুব লাগে
অঁ নেক্সট বছৰ অহা বছৰ হে ৰুব লাগিব
অঁ অহা বছৰে ৰোব পাৰিব এপ্ৰিল মে যেতিয়া তেতিয়া বৰষুণ দিয়া আৰম্ভ কৰে তেতিয়া পুলিবোৰো এই তাত ওলাবলৈ লয় মান গছৰ বাঁহগাজ এই প্ৰথম বছৰতে তুমি যদি ভাল ৰুই দিয়া হয় নহয় এপ্ৰিলত যদি ৰুই দিয়া হয়। এপ্ৰিল নহয় ফেব্ৰুৱাৰী মানত যদি ফেব্ৰুৱাৰী মাৰ্চত যদি ৰুই দিয়া হয় এনে। নেুৱা টাইমত এতিয়া জুন জুলাইত সঠিক গজালি মিলে আৰু গজালি এবাৰ মেলিলে নে্স বাৰ তেনেকে তিনিডালমান এডাল ওলাই লয় এডালৰ পিছত। নেক্সট বছৰ য বছ তিডাল চাৰিডাল মান ওলায় তেনেকে। বাঢ়ি বাঢ়ি গৈ থাকে যেনেকে বাঢ়ি চাৰি বছৰ। মুঠতে চাৰি বছৰ মানৰ পৰা হয়গৈ আৰু অলপ ডাঙৰ হয় আৰু অলপ সময় লাগে আৰু তাৰপিছত প্ৰত্যক বছৰে। ওলাই আৰু পঞ্চাশ ষাঠিডাল মান তেনেকে। বাঁ গছো খাব পাৰি তাৰ পৰাই। অঁ প্ৰত্যয়েক বছৰেৰে ওলায়। এডাল গছৰ পৰা পাচডালকে ওলাই তেনেকা। বাঁহগাজো খাব পাৰি নহয়। বলো খাবাহম বলো খাবাহ ৰুব লাগে তেতিয়া ভাল।
ভয় তাতে নদীৰ কাষত ভলুকা ভাইে ৰুই দিব আৰু নহলে।
বলো খাবাই দুটা এটা এসোপামান আৰু বা এইটো জাত অঁ সেই। বা কাটি শেষেই কৰিব নোৱাৰাৰে। এজোপা বেছি ডাঙৰ হৈ যায় দুটা নালাগে এযোপ। বাহ্ ভুলোৱা গছ দিম তাৰ পাছত তিনজোপামান জাতিবাঁহ। বাৰো। লগতে ৰুব লাগিব এটা যদি ডাঙৰ হৈ গ'লে পাছত মানে নহয়গে। এই মাটিতটো কি হয় সিহঁতে গোটেই সিহঁতৰ শিপাপোৰ বহুত দূৰত যায়তো। সেইটো কাৰণে ৰওঁতে একেলগতে ৰুব লাগে মানে প্ৰত একেটা বছৰতে মানে।
অ অ
পাছত ৰুম বুলি ভাবিলে সি নহয়গে আৰু তাত ওচৰে পাজৰে গোৱা গগছ আছে সেই নিজিয়াবও পাৰে তেনেকোৱা মানে।
ওচৰত থাকিলেও তেনেকুৱা নহয়গে
সেইটো যে নদী আছে যে নদীতটো নদীত সেই মাটি চাটি পেলাই দিলে। তাৰ সেইটো মাটি কাৰ হয় বাৰু মানে তাৰে মানুহৰে হয় নে।
এইবিলাক চৰকাৰ তেনেকে। এ মাতি চৰকাৰে মাতি আৰু মাতি পেলাই পিনে সেইখিনি আগলৈও দি দিব পাৰি। লৈ যাব পাৰি নদীখন আগলৈ যাব তেতিয়া। বাউণ্ডাৰী দি পেলাই তাত ডাম্পাৰ মাতি। পেলাই পেলাই অলপ আগলৈ কৰি এইটো চোতাল নিচিনা হৈ থাকিব।
তাতে মানে চব্জি খেতি বাতি খেতি বাতি কৰিব পাৰিব আৰু পানী মাটি।
এ তাত কিন্তু কিবা যে ইমান ৰ'দতটো নপৰে যে। ইমান ভাল নহয় মানে ৰ'দ নপৰিলে উম তেতিয়া নহয় মানে ৰাতিপুৱা ৰ'দ। লব লাগিব হালধি চাল্দি তেনেকেই আহ কিছুমান পাৰি কি? কিছুমান এই পটলজাতীয় বস্তুৰ চব্জি তেতিয়াও হ'ব। সেইবোৰো হয়।
অ তাতে কিন্তু এই মাটি আমি যোনখিনিত লৈছো মাটি তাৰে পিছফালে চাইছিলে নে গোটেই হালধি খেতি কৰি থৈছে।
এ হালধি যাতে ততে হয়। হালধিটো ইমান হাৰুৱা নালাগে। মানে আমাৰ তাত ইণ্টিগ্ৰেট ফাৰ্মিং কৰে আমাৰ ঘৰত কেনেকে কৰিছে গম পাইছে নাই।
আহ
ওপৰত ছাল কোমোৰা আছে কোমোৰা ওপৰত হালধি তাৰপিছত এইটো আদা ন আদা
আদা অ
দা আদাটো এই চাং শেনদাডালিৰ তলত হয় মানে তেতিয়া ভাল হয়। সিহঁতে যেতিয়া শেনডালি এইবোৰ জিকাবোৰ। কমি যাবগে তেতিয়া সিহঁতে বহুত ল পকে উঠেগে সিহঁত তেনেকুৱা সেইটো কাৰণে আমি তলত হালধি ৰুই দিওঁ তলত হালধি ৰোৱা আছে নে আমাৰ তাত তুমি চোৱা নাই নেকি মই পথটো দেখুৱাম বাৰু হালধি এটাতে দুটা হৈ যায় মানে এতিয়া হালধি হৈ গ'ল এতিয়া তিনিমাহমান তেনেকৈ লাগিব জিকাবোৰ তাৰপিছত আকৌ লাই মূলা সিজিবলৈ হবই, লাই মূলা সিজিবলৈ হৈছে আৰু এনেকে ও বৰত দিলে মানে সোনকালে আগষ্টমানত যদি উইচিব পৰা হয় বৰষুণতটো নাপাবৰ কাৰণে ওপৰত গ্ৰীণ দি দিব লাগে তেতিয়া মানে পতাপত হৈ যাব
অ এই সোনকালে আগতীয়াকে যদি লাই কৰিব পাৰি তেতিয়া বহুত লাভ। হ'বতো। দাম হয় ন সেইটো টাইমত।
আৰু এইবোৰ মানে এতিয়া গোবৰ, মই এতিয়া মানে কেইদিনত গোবৰ- গোবৰ গোটাব লাগিব। দুই ট্ৰেক্টৰ মান গোবৰ গোটাই ওপৰত একদম ওপৰত মই পলিটিনো কিনিব লাগে মই। দুই হেজাৰ টকা মানৰ পলি হাউচৰ পলটিন এটা কিনি বগা পলিটিন। মানে ৰ'দটো পৰে বৰষুণ নপৰে তেনেকুৱা, ওপৰত চাদটো দিব লাগে এইটো। তলত আধা পুটমান লগাই পেলাই বহুত ডাঙৰ- ডাঙৰ হয় এনেকুৱা ধৰণে মই এইবাৰ লাই শাক লগাম বুলি ভাবিছো
অ লাইশাংত মানে সোনকালে অ
উম বহুত লাভজনক বহুত বহুত। এশ টকাত বেচিব পাৰি কেজি তেতিয়া এইবোৰ মানে জৈৱিকভাৱেও কৰা হয় আৰু তাত স্প্ৰে চি্প্ৰে দিয়া নহয় কিন্তু ওপৰত লাগিব তেতিয়া বৰষুণ বহুত বৰষুণ পৰিমাণটো বেছি হয়তটো। আগষ্ট মাহত সেইটো কাৰণে কি হয়। তাক আগতীয়াকে ওলাব নোৱাৰি মানে উলিয়াব নোৱাৰে এইটো কৰিবলৈ হ'লে ওপৰত এইটো পলি হাউচটো লাগিব পলিথিন দুটামান কিনি তিনি হেজাৰ টকামান কিনিলেও বহুত কিনি দহ হেজাৰ টকামানত
কিবা
উপাৰ্জন কৰিব পৰা যাবগ অবাৰ কিনিলে মানে কি হয়বাৰ কিনিব লাগেধহ বছৰ মান চলি
আহ, আহ
আগষ্টৰ লাষ্টৰ পিনে সিঁচি দিব লাগে নহ'লে আমাৰ অক্টোবৰ- অক্টোবৰ পিনে পাই যায়গে। নৱেম্বৰ এতিয়া বেছি দেৰি হৈ যায়।
এনেওচোন ডিচেম্বৰ মানতহে ওলাই।